শুনিছ না
আবাজ তো আহিছে নে মোৰ ক্লিয়াৰ?
অ, আহিছে-আহিছে।
অ, বাকী কি-কি-কি কৰি আছা তুমি?
এ এনেই মোবাইল চাই বহি আছিলোঁ।
অ, আচ্ছা এই মই এনেই মোবাইলে চাই আছো অলপ। মোবাইলত মানে এ কিছুমান মানে নিউজ চাই আছো কিছু কিছুমান নিউজ মানে যেনেকুৱা তোমাৰ আজিকালি মানে অলপ আকৌ নিউজ এটা পালোঁ। তোমাৰ এই এটি এতিয়া মানে পেট্ৰলত মানে ই হাড্ৰেড আনিব, য'ত মানে এইটি ফাইভ পাৰ্চেট ইথানেল থাকিব। আৰু পোন্ধৰ পাৰ্চেন্ট পেট্ৰল থাকিব।
উম' শুনিছোঁ, মইয়ো শুনিছোঁ উম'। আৰু এইটো বোলে এই গাড়ী বেয়া কৰি দিছে বুলি শুনিছোঁ মই।
হয়, তাকেতো গাড়ী মানে আমাৰ নিজৰে গাড়ী বেয়া হ'ল, ইঞ্জিন বেয়া হৈ গৈছে।
উম'। এইটো আনা দেখি, মই ইমান ভাল ভাবা নাই কিন্তু।
হয়-হয় ভাল ভাবা নাই মানে এইটো মানে বি এছ ছিক্সৰ মডেলবোৰত মানে চলিব এইবিলাক
উম'
বেলেগ মডেলত নচলে মানে বি এছ ফ'ৰত নচলে। স্কুটি বা বাইক
বুজ উম' হয়-হয়। বাকী গৰম বন্ধ কেনেকে পাৰ কৰিছা হয়? অহ-অহ। উম' এতিয়া শুনিছা?
শুনিছোঁ-শুনিছো কোৱা।
অ, ভাত-চাত বনাইছা নাই?
অ, ভাত-চাত বনোৱা নাই ৰবা, ভাত-চাত বনাইয়ে আছো, ভাতটো বনালো এতিয়া অলপ মাছ ভাজিম তাকে।
উম।
মাছ আনিছোঁ মানে অলপ ৰৌ মাছ আনিছোঁ। তেনেকুৱাই খাম আৰু চিলি ফিছ বনাই খাম আৰু।
খবৰ-খাতি কেনেকুৱা ভালনে?
খবৰ-খাতি ভাল ৰবা। তোমাৰ ভালনে? বাকী তোমাৰ ঘৰৰ চবৰে আ মানে ভালনে?
চবৰে ভাল। তোমাৰ?
ভাল-ভাল-ভাল ভগৱানে ভা ভালে ৰাখিছে দিয়া চবকে। ভালে ৰাখিলে ভাল।
উম' পঢ়া-শুনা কৰিছা নাই?
পঢ়-শুনা কৰি আছো ৰবা, কিছু-কিছু কৰি আছো মানে এতিয়া গৰম বন্ধু যিহেতু চলি আছে মানে কলেজৰ পৰা ইমান প্ৰেচাৰ নাই। সেইয়ে তোমাৰ কম কম, কম্পিউটাৰ ক্লাছৰ নোটছ বোৰ অলপ পঢ়োঁ তাৰপিছত তোমাৰ এইবোৰে কম্পিউটাৰ ক্লাছৰে নোটছ পঢ়ি আছো। তাৰপিছত তোমাৰ উপন্যাসবোৰ অলপ পঢ়ো ষ্টৰি।
উম' পঢ়িব লাগে মাজে-মাজে, উম' ভালেই এইবোৰ পঢ়া। বাকী সেই
তো ভাবিলো এনে খেদোৱাতকে মই কম্পিউটাৰ এডমিচন লৈ লওঁ তেনেকুৱাই ভাবিলো মানে, মই এনেতো কম্পিউটাৰ জানো হ'লেও মানে অলপ বেছি শিকি থলে ভাল ন?
উম হয় হয় জানি থোৱাটো নিজৰে ভাল পিছত বোলে কিবা এটা কামত সোমালো তেতিয়া এইবোৰ লাগে, তই এই ফ্ৰী টাইমত এইবোৰ শিকি থৈ দিও।
এনেতো মই কম্পিউটাৰত কেনেকে ডাটা এনট টি কৰে, কেনেকে কি বস্তু এপ্লাই কৰে? মানে কেনেকে পিদিএফ এটা বনাই এইবিলাক চ চব জানো মানে মই তেলী শিকিম বুলি ভাবিছো তেলিটো না নাজানো মানে।
হয়টো, হয় এইবোৰ শিকিব লাগে মই বাৰু এইবোৰ শি কি থৈ দিছোঁ কৰ্চবিলাক।
হয় হয় তুমি আগ আগতে শিকিছা ভাল কাম কৰিছা। মানে আগতে বেছি আগতে শিকি কাৰণেও লাভ নাই তুমি পাহৰিয়ে যাবা।
উম হয়, ম হয় বাৰু সেইটো।
অ মই ভাবিলো এইটো কাৰণে মই কম্পিউটাৰটো লৈ লওঁ আকৌ তাৰপিছত শিকো মানে আ আগতে শিকিলে কি হ'ল হয় কম্পিউটাৰ না না নাথাকিলে তেতিয়া মানে ইমান ক্ষমতাও নাছিল ঘৰ ঘৰৰ পৰা যে মোক এটা কম্পিউটাৰ দিব।
উম হয় হয়।
ক এইটোকে মই আৰু বহুত ভাবি চিন্তি নিশিলো মানে আগতে শিকিলে তোমাৰ এই কম্পিউটাৰৰ ক্লাছে যি কৰিলোৱা হয় সেইটোৱে কৰা গল হয় নে নাই?
উম হয় হয়।
এতিয়া ধৰা কম্পিউটাৰ ক্লাছত যি কৰো, ঘৰতে প্ৰেক্টিচ কৰো। মানে বস্তুটো ৰিভিজন হৈ থাকিলে ভাল ন, কিবা এটা বস্তু যিমানে ৰিভাইজ কৰিবা সিমানে বস্তুটো মানে পাৰ পাৰফেক্টচ ক'ব পাৰা হোৱা মানে কৰিব পৰা হোৱা হয় নে নাই?
অ হয় হয় সেইটো হয়।
মানে তেনেকুৱা এটা কথা আৰু।
অ এটায়ে। আৰু সাই, এ এ মই পি জি দি ছিয়ে বুলি কয় তেলি হল।
হয়- হয় মই - মই সেইটোৱে কৰি আছো সেইটোৱে কৰি আছো, সেইটোৱে কৰি আছো কিমান মাহৰ কৌচ কৰিছিলা মইতো ছিক্স মান্থৰ ললোঁ কচ। মানে চি এ এক বছৰটো বোলে এদিন এৰি এদিন আৰু চি মাহৰতো বোলে ডেইলী ক্লাছ মইতো ডেইলি যাইছো।
অ আমাৰতো সেনেকেই আছ নে কিন্তু এক বছৰ কৰিলো অ থি
উম মানে তোমাৰালোকৰ একদিন এৰি একদিন আছিল।
অ অ হয়। সপ্তাহত চাৰি দিন অঁ।
অ ম‌ই - মই ডেইলি মানে চানডে ছেটাৰ্ডে চানডে নাই সপ্তাহত পাঁচ দিন মোৰ।
উম ভালে ভালে। সদায় মানে গৰম বন্ধতো তোমাৰ হেৰি যোৱা হয় কিনে মানে ফ্ৰী নহয় এলেহুৱা হোৱা নাই আ
হয় মই ভাবছো মই ছিক্স মান্থ কচ কৰি মই মই মানে নি নিজৰ ম ম মনেদি মানে ভাবিছো চিক্স মান্থ কৰছটো কৰি
কাটাবো
মানে পাৰিম বুলি ভাবিছো মানে মই এতিয়ালৈ টান পোৱা নাই বস্তুবোৰ বুজিছানে?
উম মানে মই কি কৰোঁ মানে যিবোৰ বস্তু ডেইলি শিকাই ন' আহি কেনে লগালগ প্ৰেক্টিচ কৰোঁ ঘৰত।
উম, হয়- হয় শিকি থাকিব লাগে এইবোৰ আৰু মানে প্ৰেক্টিচো কৰিব লাগে যিমানে প্ৰেক্টিচ কৰিবা সিমানে পা পাৰফেক্ট বুজি পাবা সিমানে কৰিব পাৰিবা আৰু পিছলে পাহৰি নাযাবা এনেকে কাম কৰিব পাৰা। উম-উম। কোনোবা লগৰ লগত কৰা নে হেৰি অকলে-অকলে যোৱা।
নাই লগৰ এটাৰ
উম, লগৰ এটা থাকিলেও ভাল লাগে অকলে-অকলে যোৱাতকে হয় নাই।
লগৰ লগত স্কুটিত যাওঁ স্কুটিত আহোঁ তেনেকুৱাই। মানে তোমাৰ ইয়াতে কৰোঁ ৰবা গণেশগুৰিতে কৰোঁ।
উম
তেনেকুৱাই মানে বেছি দূৰতো লোৱা নাই।
উম, হয়-হয়। বাকী হেৰি পঢ়া শুনা ভালে চলি আছে ন'? লৈছিলে মোৰ কিমান হে আম হেৰি উম থ্ৰী থাউজেণ্ড মান লৈছিলে নেকি কাৰণ হেৰি গভমেন্টৰ আডাৰৰ আছিলে মোৰতো।
অ' গভমেন্টৰ আডাৰত মোৰটোত ফ'ৰ থাউজেণ্ড খুজিছে ফৰ থাউজেণ্ড।
উম
মানে প্ৰাইভেট হয়‌ এইটো।
উম, হয়-হয়।
মানে মাহত পাঁচশ টকাৰ অলপ বেছি পৰে আৰু।
উম হয়। বাকী মাজতে হেৰি টেষ্ট এটা লৈ মনত আছে নাই কৰিছাঁ নাই টেষ্টটো দি পাইছাঁ নাই?
টেষ্টটো দিয়াই নাই ৰবা মই জইন কৰা এসপ্তাহ হোৱা নাই ৰবা চাৰি পাঁচ দিন হৈছে।
অ', হয়-হয়।
টেষ্টটো ল'ব মই জানো টেষ্ট নল'লে আৰু চাৰ্টিফিকেট এনে দিব নেকি তোমাক।
উম-উম।
মানে তোমাৰ বছৰত কেইটা টেষ্ট লয়? মানে মইতো ছয় মাহৰ কৰিছোঁ ন'।
অ' আমাৰ তিনিটা লৈছিলে।
চাও মোৰ চাগে এটাই ল'ব চাগে লাষ্টৰ ফালে।
উম-উম, হয়-হয়।
তেনেকুৱা মানে টেষ্টটো কেনেকে ধৰণৰ আছিল।
তেছটো মানে চোৱা সেই কম্পিউটাৰত নহয় প্ৰথম থিয়ৰিও দিয়ে থিয়ৰিও দিয়ে তোমাক প্ৰথম থিয়ৰি দি ল'ব, তাৰপিছত সেইটো টিপিব দিব। মানে কি নিদিলা সেইবোৰ ওপৰতে ইজিয়ে অ' যোনখিনি শিকাইছে সেইবোৰে।
নল'লে অ' বুজিছোঁ। অ'-অ' মানে কিমান মাৰ্ক্সৰ পেপাৰটো থাকে, কিমান পাব লাগে?
কিমান মানে ফিফ আমাৰ ফিফটি মাৰ্ক্সৰ দিছিলে।
মানে টুৱেন্টি ফাইভ পাব লাগে।
অ' টুৱেণ্টি ফাইভ।
টুৱেণ্টি ফাইভ পাছিং মাৰ্ক নেকি?
উম উম হয় হয়।
পাচিং মাৰ্ক টুৱেন্টি ফাইভ নে টুৱেন্টি ফাইভ পা পাব লাগে মানে পাছিং মাৰ্ক কম কাৰ চাই?
মানে চোৱা টটেল পেপাৰখন আছিলে ফিফটি
হয়।
ত তুমি টুৱেণ্টি ফাইভ পালে পাছ হবা।
অ টুৱেণ্টি ফাইভ পাচিং মাৰ্ক ন। তুমি কিমান পাইছিলা?
মই ছেভেণ্টি ফাইভ পাৰ্চেণ্টেজ পাইছিলোঁ, মাৰ্কছ নিদিলে লিখি মানে ডাইৰেক্ট পাৰ্চেন্টেজটো ৰিপৰ্ট কাৰ্ডখনতে লিখি দিছিলে।
অ হাণ্ড্ৰেডৰ ভিতৰত ছেভেণ্টি ফাইভ?
অঁ।
মান মানে তুমি টুৱেন্টি ফাইভ নহলে থাৰ্টি মানে পাই পাইছা চাগে?
মানে হেয়ী হব থাৰতি ফাইভ পাৰ্চেন্টেজ, অ থাৰ্তী ফাইভ হ'ব। এ ৰাতিপুৱা
মানে থাৰ্ত থাৰ্টি থাৰ্টি ফাইভ স্কৰ কৰিছা পেপাৰটোত চেভেনটি ফাইভ পাৰ্চেন্টেজ দিছে।
উম উম হয়।
অ মানে ফিফটি পালে হাণ্ড্ৰেতৰ ভিতৰত হাণ্ড্ৰেত দিয়ে।
উম হয় হয়।
বুজিছোঁ বুজিছোঁ।
বাকী সেইফালে বতৰ কেনেকুৱা বৰষুণ নে ৰ'দ দি আছে তোমালোকৰ?
এই ৰাতি ৰ ৰ'দ দিব।
অ ৰ'দ ওলা আছে, গৰম নে ঠাণ্ডা?
হা - হা ঠাণ্ডা - ঠাণ্ডা বতৰ ভালে ৰবা এতিয়া পুৰা বৰষুণ দি আছে তেনেকুৱা হলে ত ভালে, আজি টোপনি মাৰি বঢ়িয়া লাগিব।
উম আমাৰ ফালেও একে বৰষুণে দি আছে।
উম আ আজি যথেষ্ট শুই কেনে ভাল লাগিব?
উম হয় হয়।
তেনেকুৱা এনে।
পানী বৰষুণ বানপানী হৈ যাব চাগে ন?
বানপানী নোহোৱাটোৱে মই খুজো, বানপানী হলে মানে যথেষ ত প্ৰব্লেম হৈ যায় অ।
উম হয়।
তোমাৰ গা কালি নে পৰহি বানপানীত মই গাড়ী লৈ ওলাই আহিছিলো মানে বৰষুণ আহাৰ আগত গাড়ী লৈ ওলাইছিলো, বানপানীত গছকি দিলো মানে এয়াৰ - এয়াৰ ফিল্টাৰটো ফাটি কেনে পুৰা একদম ইয়া ওলাই লৈছে মূ্ মূ মবিল ফিল্টাৰটো ফাটি কিনে মবিল মোৰ একদম পৰি গৈছে তাৰপিছত কালি তোমাৰ চাৰে তিনি হাজাৰ দি ঠিক কৰালো।
উম, আজিকালি দামো বাঢ়িছে এইবোৰৰ।
উম বহুত বহুত বহুত, ঠিক আছে বাৰু ৰাখিছো হা ভাল লাগিল যত
অ অ টীকা পাক উম।
ঠিক আছে ৰাখিছ।